ল্ল
হয়, শুনিছে আপুনি?
হয় কোন? হয়। তেতিয়াহ'লে মই আপোনাক আহ ফোন কৰাৰ মোৰ উদ্দেশ্যটো হৈছে আমাৰ - আজি মানে বিষয়- এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। হয়, ত' আমাৰ- বিষয়টোৱে হৈছে আমাৰ অসমৰ থলুৱা খাদ্য। বা আমাৰ বহুত ধৰণৰ নানা ধৰণৰ আমাৰ- থলুৱা খাদ্য আছে। যেনেকৈ অসমত আহঁ- বিভিন্ন ধৰণৰ আমাৰ আহঁ মানুহ ব - সবাস কৰে বা আমাৰ জাতি জনগোষ্ঠীক বসবাস কৰে। যেতিয়া- ত' আমাৰ থলুৱা খাদ্যবিলাকৰো বিভিন্ন ধৰণৰ আছে আৰু তাৰো - উপৰিও আমি যেনেকৈ বেছিকৈ আমি খাওঁ। বা আমাৰ থলুৱা খাদ্য খাওঁ, ত' এইবিলাকৰ বিষয়ত আমি অলপ- অলপ আলোচনা কৰিম। ত' আপুনি অলপ সময় দিব পাৰিব নেকি সেইবিলাক আলোচনা কৰিবৰ কাৰণে?
দিম কওঁক। কওঁক।
হয়, ঠিক আছে তেতিয়াহ'লে। মই আপোনালৈ অলপ আঁহ- আপোনালৈ মই অলপ আমি সুধো মানে প্ৰশ্ন কৰিম, যেনেকৈ- আপুনি আমাৰ এইবিলাক থলুৱা খাদ্য- খাদ্যবিলাক, আমাৰ কি কি থলুৱা খাদ্য বনাওঁ। বা আমি কি কি থলুৱা খাদ্য বেছিকৈ খাওঁ বা আমি পোৱা যায়। এইবিলাকৰ বিষয়ে অলপ আপুনি জনাবচোন মানে আমি কেনেকৈ বনাই বা- কি কি পদ্ধতিৰে বনোৱা যায় আৰু কেনেকৈ খাওঁ আমি। এইবিলাক থলুৱা খাদ্যবিলাক ইয়াৰ বিষয়ে অলপ জনাব আপুনি? হয়।
আচলতে আমাৰ কেৱল সুস্বাতেই নহয়, স্বাস্থ্য-
অসমখন আপুনিটো গমেই পাই আমাৰ অসমখন- আঁহ', - বহুতো থলুৱা খাদ্যৰ লগতে স্বাস্থ্যকৰ শাক- পাচলিৰ কাৰণে বা আমাৰ যিটো আয়ুৰ্বেদিক-
মানে আহ আয়ুৰ্বেদিকৰ কামত ইউজ হোৱা যিবোৰ আমাৰ শাক- পাচলি আছে, সেইবোৰৰ কাৰণেটো আমাৰ অসমখন বৰকৈ চহকী। আৰু আমাৰ ঘৰত প্ৰায়- খাৰ, মাছৰ টেঙা, বা বিভিন্ন শাক-পাচলি- দাইল আৰু ভাত ৰন্ধা হয় নে। আহ আমাৰ বহুত- তো তেনেকুৱাই বিশেষকৈ আহ আটাই আটাইৰে মানে কি হয় হাতৰ- খাৰ বা মাছৰ টেঙাৰ সোৱাদ আমি মানে পাহৰিব নোৱাৰো। ধৰি লওঁক আঁহ থলুৱা খাদ্য বুলি ক'ব গ'লে এতিয়া আমি যিটো- ঔটেঙা বুলি কওঁ। ঔটেঙা আৰু মাছ- টো আমাৰ থলুৱা খাদ্য বুলি ক'ব পাৰি বা আমাৰ অসমীয়াৰ যিটো খাৰ হয়। যিটো অমিতাৰ খাৰ- অসমত ফেমাচ আৰু অকল অসমত বুলিয়েই নহয় অসমৰ অসমীয়া খাদ্য বুলি গোটেই ভাৰততে ফেমাচ যে আমাৰ অমিতা খাৰ ঠিক তেনেকৈয়ে আহ ধৰি লওক আমাৰ অসমখন যিহেতু বহুতো জনগোষ্ঠী বাস কৰে বা লোক সংস্কৃতি বিভিন্ন ধৰণৰ আছে সেই হিচাপত আমাৰ অসমত এনেকুৱা নহয় যে অকল অসমীয়াৰ খাদ্যটোয়ে যে থলুৱা খাদ্য হিচাপে খোৱা হয়। ইয়াত বিভিন্ন ধৰণৰ খাদ্য খোৱা হয় ধৰি লওক আহ বেংগলী মানুহ বিলাকৰ কাৰণে ধৰি লওক মাছ চুটকি মাছ যিটো চুটকি মাছ অ বঙালী বিলাক আহ থলুৱা খাদ্য বুলি ক'ব পৰা যায় আৰু তাৰ লগতে আহ ইলিছ মাছটোতো হয় কি মই যিটো থলুৱা খাদ্যতে আচলতে ইলিছ মাছ নহয় এইটো চুটকি মাছ বুলি কয় আহ যিটো হয় যিটো আমি ধৰি লওক আহ এই মাছটো থাকিল তাৰ লগতে তাত অ সৰু সৰুকৈ আলু আৰু আমাৰ যি তটো দাঠা বুলি কয় গম পাই ন আ ডাঠা যিটো ঠাৰি লগতে লাইৰ ঠাৰি পিয়াজ আৰু আহ নহৰু আদা এইবোৰ দি পেলাই এইটো ভাজি পেলাই খোৱা হয়
আৰু তাত বেঙেনা দিয়া হয় সেইটো আমি চুটকি মাছ বুলি কওঁ আৰু ইলিছ মাছৰ কথাটো ক'বই নালাগে সেইটো বেংগলী সম্প্ৰদায়ত একেবাৰে ফেমাছে হয় আৰু তাৰ লগত আমাৰ যিটো বড়ো সম্প্ৰদায়ৰ লগ আছে তাহাঁতৰ যি টো আমি ক'ব পাৰো যে অনলা খাৰি বুলি যিটো ক'ব পাৰো আৰু তাৰ লগতে নাৰ্জী অমা যিটো টো আমাৰ ৰিচেন্টলি চি আই টেগো পোৱা গৈছে যেনেকৈ আমাৰ অসমীয়া আহ অমিতাখাৰ জি আই টেক পাইছে তেনেকৈ আমাৰ বহুতখিনি খাদ্যই আছে তাৰ লগত কিছুমান আমাৰ অ আমি যিটো থলুৱা খাদ্য বুলি কওঁ তাত বহুত গুণাগুণো থাকে। অ ধৰি লওক আমাৰ অসমখনতো এইবোৰৰ ক্ষেত্ৰত বৰ চহকিয়ে হয়। বিভিন্ন ধৰণৰ গছ গছনিৰ ক্ষেত্ৰত আৰু অ ঔষধি গছ গছনিৰ ক্ষেত্ৰত তেনেকৈয়ে আমাৰ আহ যিবোৰ ঘৰৰ বাৰীতে পোৱা যায় সেই পাৰো যেনে মানিমুনি ভেদাইলতা এইবোৰ ৰ আমাৰ কিছুমান আহ মান দিয়া হ মাকৰ লগত বা চকুৰ কাৰণে আইৰন থকা বুলি কয় বা চকুৰ কাৰণে মানে ভাল আৰু তেনেকৈয়ে আমাৰ তিল পলা পিঠা টেকেলি পিঠা নাৰিকল লাড়ু তিল আৰু অসমৰ পৰম্পৰাগত খাদ্য আৰু বিভিন্ন জনগোষ্ঠীৰো নিজা নিজা থলুৱা খাদ্য আছে। সেইবাবে আমাৰ সংস্কৃতি বহুত চহকী বুলি মই ভাবোঁ। আৰু আমাৰ বাঁহ গছ যিটো আছে আৰু েঙটোৰ মই অলপ আগত কলে বিভিন্ন অ হাঁহৰ মাংস বা মাছ বিভিন্ন ব জন এই বহুতো মানে এইবোৰো মানে বহুতো জনপ্ৰিয়। আৰু আজিকালি বহুত ফাষ্ট ফুড বেছিকে খায়, কিন্তু মই ভাবো থলুৱা খাদ্য বেছি স্বাস্থ্যকৰ হয়।
হয় হয় নিশ্চয়। ফাষ্ট ফুডটো আপোনাৰ এইটো আমাৰ শৰীৰৰ কাৰণে স্বাস্থ্যৰ কাৰণে বেয়া হয় আচলতে। হয়।
হয় হয় আৰু তাতে যিটো হয় কওক?
আমাৰ এতিয়া নতুন প্ৰজন্মই ফাষ্ট ফুড খোৱাটো মানে বেছিকৈ দেখা পোৱা যায়, সেইকাৰণে আমাৰ প্ৰায় ভাগ মানে আমাৰ অসমৰ ছোৱালীবিলাক মানে যোনটো মহিলাসকলৰ আমাৰ এইবিলাক তেজৰ এইবিলাক মানে তেজৰ সমস্যাটো বহুত দেখা যায় এইবিলাক মানে আমাৰ যোনটো আমি পেকেজিং ফুডছ বা আমাৰ ফাষ্ট ফুড এইবিলাক খোৱাৰ কাৰণে হৈছে বুলি আমাৰ ৰিচেণ্টলি দেখা পাইছো আম এইবিলাকৰ আৰু ত' সেইটোৱে এইবিলাকে মানে আমাৰ ক'ব গ'লে আমি থলুৱা খাদ্য আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় আৰু সেইকাৰণে কথা গম কাৰণে মানে আমাৰ হানিৰে আমাৰ যোনবিলাক আমাৰ ককা - দেউতা বা আইতাই ইহঁতে গম পাইছিল যে থলুৱা খাদ্য খালে আমাৰ স্বাস্থ্য বিলাক ভাল থাকে বা সেইকাৰণে তেখেতসকলে আমাক শিকাই গৈছে এইবিলাক খাব কাৰণে কিন্তু আমিহে মানে এতিয়া নতুন প্ৰজন্মই বেলেগ- বেলেগ খাদ্য এইবিলাক খোৱা হৈ গৈছে। নহয় জানো, যেনেকৈ আমাৰ- আমাৰ আলু বা বিলাহী এইবিলাকতো আমাৰ থলুৱা খাদ্য নহয় ক'ব গ'লে। এইবিলাকতো আমাক বেলেগ বেলেগ দেশৰ পৰাহে অনা এইবিলাক জাতটো। ত' আমাৰ তাত নাছিলে ত' আমাৰ থলুৱা খাদ্য বুলি ক'লেতো এইবিলাকেই আমাৰ যোনটো জংঘলত পাওঁ। বা বাৰীত পোৱা যেনেকৈ আপুনি ক'লে ভেটিলতা বা
হয়।
এ' আমাৰ কচু - কচুৰ এইবিলাক আমাৰ কচুৰ ঠাৰি কচু আমাৰ ফুল বা কচু আমাৰ ম যোনটো কচু যে আলি খাওঁ। এইবিলাক মাছৰ লগত খাবলৈ বহুত সোৱাদ হয় ভাল হয়। হয় আৰু এইফালে আছে আপোনাৰ আমাৰ মাইচুন্দ্ৰী বুলি কয় এটা। এইটো বজাৰত পোৱা যায় এইটো মাছৰ লগতো খাবলৈ বহুত সোৱাদ হয় আৰু বহুত ভাল হয় খাবৰ কাৰণে। আৰু তাৰ উপৰিও আপোনাৰ যোনটো আমাৰ আমাৰ কচুৰ ফুল যোনটো কচুপাতৰ ফুলটো। এই ফুলটো আমি গাহৰি মাংসৰ লগত খালে বহুত সোৱাদ হয় বহুত ভাল হয় খাবৰ কাৰণে তাৰপিছত আপোনাৰ আমাৰ ঢেকীয়া, যোনটো আমাৰ ঢেকীয়া থাকে হয়। ঢেকীয়াৰ লগত আমি যদি আনন্দা। বা ডিমবিলাক দি কিনে অলপ ভাজি তেলৰ লগত ভাজি খাওঁ। বহুত সোৱাদ হয়, বহুত ভাল হয় খাব কাৰণে- আৰু এনেকৈয়ে আছে থলুৱা খা- খাদ্য, ত' আপুনি ক'লে মানে আমাৰ ঔঁ-টেঙাৰ লগত মাছ বা অমিতাৰ লগত মাছ নহ'লে অমিতাৰ লগত আমাৰ মাছত পেটোতো আমি খাৰ দি কিনি খোৱাটো সেইটো বহুত সোৱাদ হয় আৰু তাৰো উপৰিও আমাৰ থলুৱা খাইদত আছে আমাৰ হাঁহৰ লগত কোমোৰা, নহয় জানো?
হয়, হয়।
হয়, হয় আপুনি হাঁহৰ লগত কোমোৰা খাইছে নে নাই?
হয় খাইছো।
হয়, ত' এইটো তো কেনেকা বনাই আপুনি জানে নেকি হাঁহৰ লগৰ কোমোৰাটো?
আ আচলতে উম্ মই নিজেও বনাই পাইছো, ত' ক'বলে গলে আমি যেনেকৈ মাংস বোৰ বনাও তেনেকৈ বনাব পাৰি কিন্তু হাঁহৰ যিটোত টেষ্টটো অকমান বেলেগ হয়, সেইটো বাৰু গেছত বনাত- কে মানে আমি যিটো জুইয়ত বনাওঁ সেইটো বেছি ভাল হয়। মই তেনেকুৱা লাগে আৰু কাৰণ গেছত বনালে সেই সোৱাদটো নাথাকে যিটো আমি জুইয়ত বনাই পেলাই পাওঁ।
জুই মানে আপোনাৰ খৰি- হয় মানে জুই মানে আপুনি খৰি দি-দি আমি বনাও, হয়।
হয় হয় চৌকাত যিটো বনাও, সেইটো হয় মোৰ এইটো অনুভৱ হয় যে সেইটো বেছি সোৱাদ হয় বোলে। আৰু প্ৰথমতে ধৰি লওক আমি এ তেলত আমি আগতে পিয়াজ দি দিলো, বা আমাৰ যিবিলাক শুকান মাছ চলা আছে তেছ, শুকান জলকীয়া আৰু পাঁচফোৰণ এইবোৰ দি ললো তাৰ পিছত হাঁহৰ মাংসখিনি অকমান ভালদৰে অ, ভাজি ললো। তাৰ লগতে আদা নহৰুৰ পেষ্ট বোৰ দি পেলাই, তাৰ পিছত আকৌ কোমোৰাটো অকমান ডাঙৰ-ডাঙৰকৈ গটা-গটাকৈ কাটি পেলাই, হাঁহটো যেত- তিয়া অ তাৰ সেমেকা ভাৱটো নহ যোৱা কেঁচা-কেঁচা ভাৱটো নহোৱা হৈ যায়
তাৰ পিছত কোমোৰা খিনি দি পেলাই, আচল ত' মই ছিক্সি পাৰ্চেন্ট মান সিজাই লও, ছিক্সি-চেভেণ্টি পাৰ্চেন্ট মান সিজাই ল‌ও। তাৰপিছতহে মই অঁ, তাৰ পিছতহে মই কোমোৰাটো দিওঁ। হয় হয়। ছিক্সটি টু চেভেটি পাৰ্চেণ সিজাই লোৱাৰ পিছতহে মই আচলতে কোমোৰাটো দিওঁ, নহলে মই সেই অ-কি অ মানে তাৰ কোমোৰাটো যিহেতু সোনকালে সিজি যায় তাৰ পিছত তেনেকেই বনোৱা যায় আচলতে।
হয়, মানে কোমোৰাটো অ- এইটো পুৰণা বা বুঢ়া কোমোৰাটো হ'ব লাগিব ন? যেনেকা বগা যে লাগি থাকে। বগা বা পাউদাৰ নিচিনা হয় গুৰি অ যিমানে বুঢ়া হ'ব সিমানে বেছি খোৱাদ হয় নেকি?
হয় অ যিমান পূৰত হয় সিমান টেংচি-টেংচি- সেইটো ভাপ
হয়, আৰু আপোনাৰ হাঁহৰ মাংসটোতো আপুনি মানে আমি এতিয়া যোনটো আমি গ্ৰীষ্মকালত এতিয়াতো হাঁহ-টো ডাঙৰ হৈছেহে এতিয়াতো বেছি সোৱাদ নহয় নেকি মানে চৰ্বি বা মাংসটো বেছি নাথাকে এতিয়া অ মানে গ্ৰীষ্মকালত যেনেকৈ জুন, জুলাই মাহৰ হাঁহবিলাক ত' আমি সেইকাৰণে আমি এতিয়া মানে কোমোৰাটো গ্ৰীষ্মকালৰ যোনটো খেতি বা শাক পাচ চলি বা কিবা হয়, ত'কোনবাটো মানে যেতিয়া নৱেম্বৰ, ডিচেম্বৰ বা আমাৰ বিহুৰ সময়ত আমাৰ বুঢ়া হৈ যায়। তেতিয়ালৈকে মানে তেতিয়াও আমাৰ আ আহ কিবা হাঁহ হাঁহটো মানে তেতিয়া চৰ্বি থাকে বা মাংসটো বেছি হয়। ত' সেইকাৰণে মানে বহুত সোৱাদ হয় আৰু ন কোমোৰা আৰু হাঁহ মাংস হয়
ৰাখা।
ঠিক আছে আমাৰ সময় হৈ গৈছে ঠিক আছে তেতিয়াহলে আপোনালৈ কথা পাতি ধন্যবাদ ত মানে ভাল লাগিল ধন্যবাদ থাকিল
ধন্যবাদ।